হেলল' হেল্ল' মাইক টেষ্টিং
ছ বলিে ন টু থ্ৰী
তুমি পাইছ নে
পাইছো পাইছো কওক
বল বল স্কুটি ওলাই যাওঁ
কত যাবি
ক'ত যাম এইটোু গৰমত
সেইটো তইহ জ নিবিি এতিয়া ক'ত যাবি তোম কছে গলা বলা যও বুলি
অৰুণাচল যাব পাৰি
আ্ছা কেটায়া যাব গ
কেতিয়া য তই ক ফয়া যাবি
হয় পকি প মইতয়াৰেড আছে
এ পেট্ৰ'ল হে
পেটলটো ভৰাাব লাগিব আৰু
গুচি যাবতো এতিয়াও পাৰি তেলহে মেইন কথাটো
তেল আ চান নাইছৰিত
নাই
ত দ মদি মান
পইচাও লাগিব না তেলাকে পইচা দুটাই লাগিব
লাগিবই
হয়
মানৱতাত ক মানৱতাত মানৱতাত ক চহলাব যে দিয়া
নৱজাতৰ কি ক নৱজাত্ৰ নাই কিনে মানৱ মানৱতা আছে বুলি
মান বে ক কোন কোন যাব ওল
উম
ত বহিয়ে আছ পনৰৰ নিচিনা
খতৰনাকক মন হয় ন
সেইটোৱেই বাকী কৰি আছে কি
হৈ আছে এনেই ভাবি আছো তাকে ক'ত কি কি যাও ক'ত নাই বুলি
অ যাওঁ ক'ব ধৰিব
তাকে ফ্ ফুৰিব লাগিব
আহ খেইটোটো কৰিব লাগিব হ
চাহনা
পচ ত নব নিব
পইচা নং তায় পইচা
জলিয় পলো
গৰম ডাল দিছে আৰু দে বৰষুণো দিব পাৰে নাই
বৰষুণ বেলেগ ফালে দি আছে ধুবুৰী হিচাপেফালে দি আছে এইফালে নাই
এই আমাৰ বিশ্বনাথ ডিষ্ট্ৰিকটো মে একেবাৰে পধ হৈ আছে।
বিশ্বনাথ ডিষ্ট্ৰিক্ত বৰষুণটোৰ বাৰ তাৰিখে দেখা আছে
এনেকে সেইদিনাখনো সন্ন্দিয়া দেখাই আছিলে হ'লেও দিয়া নাই
নাজানো আৰু কি হয়ত দেখাই আছে আৰু
আমাৰ ভালে এনেকাা ৰাজস্থান চাইডে কি হব
ফেব্ৰুৱাৰটো ভালেই দিছে আৰু গৰমে কিয় দিল্লীটোো প্ৰদূষন পুৰা
এতিয়া বোলে বাইক লৈ গ'লেই হ'ল এয়া আধা ৰাস্তাত পকি গ'লো
ফিফটি ত নাই কি কৰি কৰি আছে ত বোলে
ত না যাবও নোৱাৰি চাগে তাতো
াঙৰ কথা কি হ'ল দিল্লী চৰকাৰে কি কৰিলে যোনটো পেট্ৰল বি চে থাকে
স
বেন মাৰ এৰিছে অকল ইলে অকল ইলেক্ট্ৰনিক দিছে
এতিয়াৰ পৰা বেণ্ড কৰিছে আগত যোনখিনি আছে সেইটো চলিব
অ স কি হয় আজি খাই ক
হা
পল ম এিব যোৱা নাই
না আি বহুত অলপ বেছিয় গৰম দি আছে আজি
কত গলে বেমাৰী ল নিছা
বেইটৰ ল দু কৰ
বেয়া গৰম দিছে
বহুত বেয়া
হ কলেজা কলেজ
বালকুল অ এই আমাৰ এইটো মানে গহপুৰৰ পৰা এই বিশ্বনাথ ডিষ্ট্ৰিক্টলৈকে ঘোঁৰা ক'ত ক'ত জেগা আছে
কাৰ্বি ব্লক
সেইটোতো সেইটোতো হ'ল বা সেইটোটো বাদে মা তাৰ বাহিৰে
ৰামঘাট
মোৰ আকেটা সব গ'লো ৰামঘাটিটা যাব নালাগে কিন্তু পানী বহুত হ'ব
পানী ক পানী কমিছে পানী এতিয়া
নাই অৰুণাচ অৰুণাচল অথপ
পানী
আমি যোৱা টাইমতে বহুত পানী হৈছিলে গহপুৰ চাইডে নাই নেকি একো
গহপুৰ ফালে গহপুৰ ফালে কল বাইত আছে
খত্ৰ নেকি
কলাবাৰী বৰা চুক
আছে ক'ত মালটো
কল
হলে হলেও মাতটো কোনা নাই
কলাবাৰী বৰা চুক
মানে মানে বস্তুটো কেনেককাা
এ শিৱদল দেখিছ
অ
অ', সেই তেনেকে শিৱদৌল মানে শিৱ দৌলৰ ৰংঘৰ কাৰেংঘৰ যোনটো যে
উম, উম।
সেই তেনেকে আহোমে বনোৱা আহোম ৰজাই বনোৱা মানে।
আচ্ছা আচ্ছা আচ্ছা।
কলাবাৰী যাব লাগিব হা
সে-সেইফালে প্লেন বনাব লাগিব চাগে এইফালেতো বহুত গ'লো এইফাল বিশ্বনাথ চাৰিলিটো
বি কিমাননো সময় লাগে বেচিব নালাগেতো আপ দাউন দুই এক অ', এক ঘণ্টাৰ ৰাস্তা হয় আৰু বেছি।
বিশ্বনাথ চাৰিআলি কিমান দূৰ ইয়াৰ পৰা বাইশ, গঢ়পুৰ তেনেকাই হ'ব।
গঢ়পুৰৰ পৰা আৰু অলপ, গঢ়পুৰৰ পৰা আৰু ধৰি ল অলপ।
ভিতৰত যাব নি, এই ভিতৰত যাব যে ইমান নালাগে।
উ, মেইন ৰোডৰ পৰা অলপ ভিতৰত যাব লাগিব অলপ।
উম। ত হয় সেইফালে প্লেন বনাব লাগিব, স তাকে তাত তাত তা তাতে প্লেন বনাব লাগিব যোৱা।
যাব পাৰি খালি তোৰ ঘৰত
তেলৰ খৰচ আৰু এইটো গেলা গৰমত কিন্তু নোৱাৰি।
হা
এইটো গেলা গৰমত নোৱাৰি কিন্তু।
এইটো কি গৰম নকমে বুজিছ, জুলাই মাহটো গোটেই গৰমেই আছে।
উম'। আৰু যেতিয়া স্কুল খুলিব কলেজ খুলিব ফাৰ ফাৰ ফাৰ প বৰষুণ
উ উম' বিশ্বনাথ চাইডে বিশ্বনাথ চাৰিআলি এইফালে ওপৰ চাইডে কি আছে? সেই তল চাইডেটো বাৰু কাল ব্লক চাৰ ব্লক আছে, ওপৰ চাইডে কি আছে?
ঘ-বিশ্বনাথ ঘাট।
উম'।
বিশ্বথ ঘাট, তাৰপিছত যদি চিধ হজ চতীয়া
চতিয়া।
চতিয়াত নাগশংকৰ আছে, কন্যাকা আছে
কইন্যাকা কোন কণত আছে?
তিয়া-চতিয়াৰ পৰা আহ যাব লাগে। চতিয়া মেইন টাউনটো যিটো আছে যে শুনিছ নাই? হেল্ল'।
চতিয়াৰ মেইন চেণ্টাৰটোৰ পৰা আৰু চিধা যাব লাগিব, চিধা ৰাস্তাটো যে আছে চতিয়াৰ পৰা চতিয়াৰ পৰা চিধা ৰাস্তাটোত আছে যে।
আচ্ছা আচ্ছা। কথাটো মানে তেনেকা।
য়েছ কাহা যায়গা বল আভি
ফালে যাব পাৰি
অ', সেইটোৱে
সফালে যাব লাগে মানে এনেকুৱা গৰমত দ। এইফালে নাই তোহঁতৰ এইফালে তোৰ এইফালে কি
এটো তাই সবতকে আহ ঝৰ্ণা চাবও যদি মন আছে আৰু বেছি দূৰ যাব মন নাই ত আমাৰ চাইডে এইফালে টকবাৰী চাইডে সোমাই গ
সেইফালে যাব লাগিব ইফালে মানে কি এই গৰমত এনেকুৱা গৰমত বেছি দূৰ গৈ ভাল নালাগে না।
সেইটো
গৰমতটো গৰম দিছে না ওপৰত ডাৱৰ আছে নে কিবা আছে।
একদম পৰা নীলা আছে।
কচু গছ লগাইছে কচু গছ চব উম তাকয়। কচু গছ চব উলটি গ'ল আমাৰ ঘৰত। এইটয়ে মিলাব পৰা নাই টাইম।
পইচাটো লাগিব না পইচাটো লাগিব না মেইন কথা। পইচা নাই সিদিনাখন যি সোমাইছে সেইটোৱে।
কাইলে মঙলবাৰ
সেইদিনাখন যিটো সোমাইছে সেইটোৱে পইচা আৰু সোমোৱা নাই।
এই কাইলৈ
খাট্টা খাট্টা হৈ গল এইটোদি খাট্টা হব
কাইলৈ সৰকাই দিলে, কাইলৈ বুধবাৰ ন, অ কালি মঙগলবাৰ হয় হোৱাৱশ মোৰ এতিয়ালৈকে সোমোৱাই নাই সেই তেতিয়াৰ পৰা মোৰ আকৌ কি হই জান
কি হেল্ল' কৈ য
আজি আজি দেখা আছে নহয় একশ কালি দেখাব দুইশ
উম
তেনেকা কৰি হৈ আছে এতিয়ালৈ এতিয়ালৈকে কমপ্লিটটো সোমোৱাই নাই
ভালটো কৰিব লাগিব ময়ো হ'ব দিয়া তেতিহলে
অকে
উম হব
এপ